মোৰ মাতটো পাইছেনে শুনা? হেল্লৌ' হেল্লৌ' অঁ তুমি বাৰু ৱান চেল ভিডিঅ' চোৱা নাই বাৰু এতিয়া কাৰেণ্টি তুমি চাই আছা নাই বাৰু?
বাৰু কাৰেন্টো আছে
উম' তাপা মোৰ মাতটো আছে নাই বাৰু ভালকে তোমাৰ এতিয়া।
মই একদম অকমান অকমান দি শুনিছো তোমাৰ মাতটো।
মোৰ মাতটো অলপ অপমান চ ন ৰখা অকমান ৰখি দিয়া প্লিচ দেই মই তোমাক মাতটো দিছোঁ ময়।
এই নাই যোন তু এপত ন তাপাই- একদম আপোনালোকে আহিছে ৰাইটটোপা মাতেহাতে-
অকমান অকমান আহিছে মাতটো। অ বুজিব পাৰিম বাৰু, তুমি কৰিছ আছা? হাঁ'
তেতিয়া আমি কথাটো পাতি তেতিয়াহ'লে আপোনালোকে আৰু ন কণ্টিনিউ প কথাটো আমাৰ। হেল্লৌ'
অঁ' হেল্লৌ'
হেল্লৌ' অঁ' মো মাতটো গৈছা ন এতিয়া, অঁ এতিয়া আমি এতিয়া- আমি এতিয়া কথা পাতি আছিলো অন ষ্টেব চেমপাপি ন। তুমি এতিয়া তোমাৰ মানে এতিয়া তোমাৰ পছন্দিত কোন হয় বাৰু অনষ্টেম্বলিৰ।
আঁ আঁ' এই- এনে তো মই বিশেষ ভাল পাওঁ ন, এই- তাৰ কনটেচকেইটা, কিন্তু নৰ্মেলি ক'লে বেম্বু হ'ব।
নৰমেলি কলে, আমাৰ এতিয়া এনেও চাৰিটা প্ৰডাক্টিন্চ আছে ন, এতিয়া তাতে আমি নিৰ্দ্দিষ্ট ক'ব নোৱাৰিম কেনেকে ৱেভিষ্টটো ঢোকায় গ'ল।
হা। তেতিয়া আই থিং বেম্বু নাই বা ফিলিমক লগ পাম।
মই গম পাইছোঁ গম পাইছোঁ, আমাৰ স্পকীচিৰবোৰ এনেকুৱা মানে কি কয়? এটা বহুত- আচৰিত মানুহ মানে সি বহুত তেনেকা মানে বস্তু কৰি থাকে তুমি চাইছা নাই ভিডিঅ'বোৰ বাৰু
কাৰেণ্টলী মই আঠটা মান ভিডিঅ চোৱা নাই বেম্বু অকমান ভিদেওতো চাইছিলো আহ এই কোনবা আৰু এটা মিছ ফিল্টাৰ আছে ন
আমাৰ জি এ মেন আছিলে মিছ ফিল্টাৰ এটা
না না আৰু এটা মেচ ফিল্টাৰ এটা মানে বেলেগ এটা এতিয়া ষ্টোৰিতে পাইছিলা চাগে তাক এই কিবা ৱাৰ্ণিং দিব যায় ফাইট কৰে সেইটো ইমান
অঁ আমাৰ আমাৰ এই ব্লুইন বিজ গে মানুহটো নেকি বাৰু
নাই নাই নাই সেইটো নহয় এ তাৰ পৰা কি কয় ফিল্ম আহিছে যে আকৌ আকৌ ফিল্মে কিবা ৰিভেনচৰ কাৰণে আহিছে যাম ফিল্ম জেদিন বেম্বু তাৰপা লমেদি ফাইট হৈছিল
অঁ মোৰতো বাৰু এতিয়া ভালকে মনত পৰা নাই বাৰু তেতিয়া মই ইতিমধ্যে কথা যদি মই আকৌ এবাৰ ভিডিঅ'টো চাম বাৰু
আ আ
তুমি এতিয়া লাইক তোমাৰ এতিয়া মানে তোমাৰ এতিয়া মানে বেছি এনেকুৱা যে থাকে নাই মানে প্ৰমাপ মেইন প্ৰত্যেক এটা বেষ্ট ফ্ৰেণ্ড কাক ভাল লাগে বাৰু তোমাৰ? আমাৰ আমাৰ থি আমাৰ থিয়অ'ৱল্ডাৰ বাৰড আছে একচেন আছে, কমেডি আছে আৰু আমাৰ কি কয় লগতে আমাৰ মেবিকো আছে, তোমাক কাক বেছি ভাল লাগে বাৰু? একচেন একচেন হয় বাৰু আহিছেনে বহুত চু কা আছে সি চব আমাৰ ছাৰে বেছিভাগ চাৰ্বে ঘূৰিছে সি বাৰু সি চুকা আছে মানুহটো বাৰু এতিয়া কি কয় মোৰ অকল মোক ক'ব গ'লে থি থিয় বল টাইপৰ হয় লেকি মানে সি আমাৰ যোনটো পেৰাদেকচটো আছে সেইটো আমাৰ এ কিং হয় আমা চাৰ্ভাৰৰ তাকে এতিয়া সবে মানে মাৰিব ত্ৰাই কৰি থাকে সি এতিয়া মানে এজ এ বডিগাৰ্ড আৰু এটা বেচ ফ্ৰেণ্ড আহি তাক প্ৰটেক্ট কৰে না আৰু তাৰ যোনটো মানে এনেকুৱা প্লেয়াৰছে প্লেয়াৰ স্কিলকেইটা হয় তাৰ হয়তো বহুত এনেকা ভাল আছে তাক মানুহে কয় কি সি এটা মানে ওৱান অৱ দ্যা ষ্ট্ৰংগেষ্ট আনষ্টেবল আছেমবেলি এতিয়া সেইটো মই মোৰ ফালৰ পৰা মই এগ্ৰ্ৰী কৰো বাৰু এতিয়া অকল এটা মানুহে কি কয় সেইটো মই গম নাপাম বাৰু ভালকে
অ সেইটো হয় বাৰু
এতিয়া তুমি তুমি যদি তুমি ক'ব যোৱা কি মানে তোমাৰ এনেকা মানে তোমাৰ চিনেৰি মানে তোমাৰ বেষ্ট চিনেৰি কি লাগে বাৰু তোমাৰ আ মানে তোমাৰ এনেকা আট নেছেনি তোমাৰ যি বিলট মানে তোমাক কি ভাল লাগে বাৰু?
উম ফাইট হৈছিল বেম্বু ভাৰ্চেছ ফিল্ম প্ৰথম ফাইটটো য'ত বেম্বু ফেক ডেট কৰিছিল
অ গম পাইছো গম পাইছো আমাৰ যেনে পেৰেটাই বনাইছিল সেইটো ন
পাৰতেবনাই চইচক্লপে বনাইছিল
অ তাছট মানে সেইটো ভাল লাগে তোমাক ন মোৰ ভাল লাগিছিলে আমাৰ অ মোৰ ভাল লাগিছিলে আমাৰ স্কপে যে বনাইছিলে প্ৰেজেণ্ তাজা চিজন ওৱানত যে আমাক কৈম কেনেকে কে পচাৰ কৰিবলৈ যে পে পেৰদ'ৰ কাৰণে কিন এটা নাম আছিলে যে সেইটো সেইটোও এটা বহুত ভাল আছিলে তাছত আমাৰ এটা আৰু এটা প্ৰিচেণ্ট আছিলে আমাৰ উইফিছে আমাৰ পেৰেডক ক্ৰেপ কৰিবলে সেইটো, সেইটো, সেইটো, এটা দাদ নামটো মই পাহৰিছো, বাৰু সেইটো ৰিপেজেণ্টে বহুত তাৰ মানে বহুত আছিলে মানে আছিলে, বাৰ প্ৰেজেণ্টটো আৰু
অ', অ, অ, সেটো হয়।
এতিয়া আমাৰ ক'ব গ'লে আমি বাক যদিনে এ মেইন কেক্টাৰব পেল চাওঁ। আমি আমাৰ কেৰেক্টাৰ আছে। যোনটো আমাৰ এনেকুৱা ভাল লাগে। লাইক আমাৰ এনেকুৱা আমাৰ এনেকা অৰ্গেনাইজেযনো আছিলে। আমাৰ ঘৰৰ পৰা আমাৰ বেত আছিলে। ব্ৰেণ্ডেড ক্ৰপিটো আমাৰ এনেককা ধৰে লিঅ'বকে চ্ভালিছিলে আমাৰ তত কিবা আমাৰ এৰেৰাককনেত আছে। যোনটো মানে সে আমাৰ কে এফ চি বিলাইোন চ আমাৰ এনেকা আৰু এনেকা আছে। আমাৰ চেপাৰ এটা আছেন আমাক আমাৰ
ছিংগল ক্ৰে
আমি আৰু চডাৰ ক্ৰেছ চড ক্ৰেছ সেইটো এটা নতুন চিগ আছে। তুমি চাগে তুমি গম নাপাবা। তুমিতি কাৰেণ্ট ইোৱা নোনে অকল আমাৰোনোৰ ৰিচেণ্ এপিচ ষ্টব মানে সেহেতে মানে তাত কোৱা গৈছে। কি মানে এটা নতুন চিভিলাইজেশন এটা ফৰ্ম আ হৈছে চিণ্ডাক্ৰেষ্ট।
অ', মই গ'ম নাপওঁ। চাই থকা নাই মানে কাৰেণ্ট
অ', কোনোবাই গম পাইছো, সহটো হয় ব লাইক জীৱনটো অকৌ এনেকুৱা কঠিন হৈ গৈছে। এটা চাব দিগদাৰ হৈছে বাৰু তুমি অকণ কোৱা মই ইমান কৈ আছো। তুমি অকণ তোমাৰপৰা অকণ কথাটাগিতা শুনো মই
বাৰু ফেভট এই মানে তুমি এই আ চাইছা ন যত তোমাৰ পেৰেতে গৈ আছিল। এ কি মাফিয়া টোনত থৈ হৈ থকা মাৰলক যে লগ পাইছিল।
অ', মাৰ মাৰ লগ পাইছিলে হয়। হয়।
ম পাইছিল হয় নে? এতিয়া যে কাৰেণ্টলী মাৰ কিবা নহয় নাই। নাই। এক ন ল'ৰা বিলি আৰু মানে ফেক চিত ইউজ চাইছা সেইটো সেই কন্তভাৰ্চিটো অ', এতিয়া তোমাক লাগিছে ন ন, এই মাৰ লোৱাকো আনষ্টেবলত আহিব
মোক যিমান লাগিছে মাৰলেও আমাৰ আহিব নোৱাৰে কেলৈ কি এতিয়া আমাৰ যিমান গ এতিয়া মাৰলও এনেকুৱা ছিটাৰ বুলি কেনেকুৱা হ'ল নয়। নয়। এতিয়া সেই কাৰণে মানে পাব্লিকেও ভাল নাপাব যদি এনেকুৱা ভিডঅ' হয়। পজিটিভ মাৰ দক তাত দিলৈ হৈছে। মোক মোক মেইনলি লাগিছে কি মাতৰ জেগাত মানে কাৰোবাৰ বেলেগক লৈ আহিব আৰু মানে মাৰলগ এনেকৈ পাহৰি যাব। মানুহখিকে এনেকৈ ডাইৰেক্ট আঁতৰাই দিব তাৰ জেগাত মানে কোনোবা বেলেগ আহি যাব। আৰু এনেকে আৰু কি হয়। সেই ভিডিঅত কৈছিল না মাৰলৈ কি বোলে মাৰল বেষ্ট ফ্ৰড আছে বুলি কে সেই মাৰল বেষ্টফ্ৰেণ্ড পাৰ্টো এনেকৈ পাৰ্ট লৈ বছাই আছে। বুলিকে মোক লাগিছে। সেই বেষ্টফ্ৰেণ্ডটো আকৌ আহিব চাগে মাৰলো। এনেকা কৰি মানে মাৰ লগ এই মাৰ লগ এই মানে মাৰ লগ জেগাত মোৰ সেইটো সিমান এনেকুৱা লাগিছে।
মানে তুম টো মানে এতিয়া মাৰটোৱে ডিফেণ্ড কৰা জেগাত সেই বছে ডিফেণ্ড কৰিব ন
সেই মানে বেষ্ট ফ্ৰেণ্ড ডিফেণ্ড কৰিব মোক যিমান লাগিছে। সেইটো হয়, মানে সেইটো নহ'বও পাৰে মানে বি যেনেকা মই অকল মান মোৰ সেইটো মোৰ হিচাপে কৈছো মানে মোৰ প্ৰস্পেক্টি। তেতিয়া কৈছো কি এই হ'বও পাৰে মানে।
উম আৰু কি কয় তোমাক লাগিছে নেকি আকৌ মেইনপিয়েৰ আহিব বুলি।
মেইনপেয়াৰ মোৰ যিমান মোক মনে কৈছে মেইন পেয়াৰ আকৌ আহিব হয় মেইন পেয়াৰ আকৌ আহি পেলাই আমাৰ ৱেম্বুক। প্ৰথম প্ৰথম লগ কৰিব তাৰ পাছত ৱেমবুক আহি লগ কৰি পেলাই ৱেমবুক ৱেমবুক সুধিব কি সি কেলে এনেকৈ গুচি গ'ল আৰু লিখি গৈছে লজ কচ বুলিকে। ত চাগে কিবাকিবি আকৌ আইমণ পিৰে বুজাব তাৰ এনেকুৱ চাগৈ আকৌহঁতে আকৌ চাইবাৰ চাই কংকে ক'ব ট্ৰাই কৰিব নহ' কিবা এক্সপ্ল'ৰ কৰিব মোক যিমান লাগিছে মোৰ হিচাপে। তোম কি লাগিছে মেইন পেয়াৰ যদি আহে কি হ'ব চাইবাৰ চেঞ্জটো বাৰু এইটো এতিয়া মানে গেমতে বহি আছে অকল সেইটো কৰা নাই ইমান।
ফাইনলি আহিলে ফাইট এটাই জইন কৰিব চাগে।
হ'ব পাৰে বাৰু এতিয়া
সেইটোৱে আৰু পেলে কি মানে অকল ফাউলৰ কাৰণে খেলে সেইটো
উম গম পাইছো তোমাৰ এতিয়া আৰু এটা আমাৰ আৰু এটা প্লেয়াৰ আছিল নহয় মিনিটেগ
অ মিনিটেগ অ
তোমাৰ মিনিটেগ- হয় আমাৰ এণ্ড' গাৰ্ডেন বুলি মানুহে কয় যে হয় হয়।
উম উম।
তোমাৰ মিনিটেগ ওপৰত কি তোমাৰ কি এনেকা আছে মানে? মানে তোমাৰে তুমি মিনিটেগ ক তুমি কেনেকা চোৱা মানে সি কেনেকা মানুহ নিচা লাগিছে তোমাক
মই মিনিটেগক কেতিয়াবা ৰেম্ব' কব তাক মই ইমান তাৰ ওপৰত কবই নোৱাৰোঁ।
গম পাইছোঁ হেতু, বুজি পাইছোঁ অকল মানে মোৰ জোনটো মানে য'ত পাৰে মানে যদি আনষ্টেবেল চিপি তুমি বাহিৰত যদি কোৱা মোৰ পাৰ্চনেলি বেছি ফেবাৰট আৰু মিনিটেগ এটাই কাৰ এম্বু হয় কি মিনিটেগত তুমি যদিহে যদি চোৱা স্কিনটো অকণমানে লাইক মানুহটো বহুত ঠিক আছে মানে মানটো এনেকৈ মোৰ বহুত ভাল লাগে তাৰ মানে তাৰ ভাইবটো মোৰ লগত মেচ কৰে আৰু তুমি যতি ইন ৰেল লাইফ চাবা তু তাৰ মানটো মান তুমি বহত এনেকা একটেকটিফ পাবা মানে, মানুহটো বহুত হেণ্ডচাম আছে এনেকা
উম, উম। মিননিটেগক এতিয়া এৰি পেলাই অহ তোমাৰ এইচেনৰ ওপৰত কি আছে এইচেন কেপচাৰ হৈছিল ন এতিয়া তাৰ ওপৰত কি কবা?
এতিয়া মই যদি এক কেনেক কথা কওঁ মানে এতিয়া যোনটো এম্বুৱে আহিলে লেটেষ্ট আমাৰো আমাৰ জোনটো আমাৰ ফ্ৰেম ফেকাল্টী শেহতীয়া ভিডিঅ পোষ্ট কৰিছে কালি। সে তাত দেখাইছে মানে কিবা ৱেম্বু এনেকুৱা আমাৰ এৰাৰাকিনতে আমাৰ কি কয় এতিয়া মানে? একজনক বহুত এগাল পাৰ্টছ উলিয়াবলৈ দিছিলে। তাৰ পা মানে এটা-এটা কোৱাটাৰৰ পোৰ যেতিয়া মানে ফ্লেম ফ্ৰকচাৰ বিচাৰি পাইছে এতিয়া সেই ফ্লে মানে পাৰালিতিটা এতিয়া। কালি এটা ফাইট লাগিলে বেম্বু আৰু তাত কিবা ফ্লামে যে কৈছে কি বোলে? কি পাৰ্ল এটা বেমুী দিব লোকে? এতিয়া মানে এটা বেচৰ ছোৱালীহে পাই গ'ল অকল বাকী পাৰ্ট এটা পাব আছে মানে হে হেকৰ্নে হেৰী লাগিছে কি মানে? এই যোনকটা পাৰ আছে হেতেকা বাঁহ পানীত থৈ দিব আৰু মানে বাকী পাল্টা ছাৰ্চ কৰি যাব। বাকী পেলাই হ'লে, পুল কৰি পেলাই মেইন হেৰি খিনি যি আছে, সেইখিনি পুল কৰিবলৈ বচাব তাক। মই এনেকে লাগিছে।
উম', বিশে হে সেইটো হয়। উম',
এ', তেতিয়াহ'লে ৰিয়ান বন্ধু তু মই কলটো ৰাখোঁ নেকি দেই মানে মোৰ এতিয়া পঢ়িব যাব সময় আছে। আমাৰ এতিয়া এনেও ডছ কিল হৈ গ'ল। আমি এতিয়া তেও হ'লে, আমি এতিয়া পিছত কথা পাতিম হ'ব নে, ৰাণ বন্ধু।
উম',
ঠিক আছে। দিয়া মই যাওঁ দে।
হয়। ঠিক আছে।
অ', ঠিক আছে।